শুনিছা
অ', শুনিছোঁ-শুনিছোঁ। অ'।
অ', কি কৰি আছা?
সেই কি কৰিবা অলপ এই ভাত চবজি বনাই আছো ৰবা। তুমি?
অ, মই এনে মোবাইল ফোনটোৱে চাই আছিলো ৰবা।
অ', অ', বাকী কি কয়? আহ, এতিয়াতো গৰম বন্ধ গৰমৰ বন্ধেই দিনকেইটা কেনেকে পাৰ কৰিছা বাৰু?
এতিয়াতো আকৌ এই মাজতে ফুৰি আহিলোঁ, এতিয়া আকৌ যাম বুলি ভাবিছোঁ তাকে তাকে ভাবি আছোঁ কত বা যাওঁ আকৌ
অ', ক'ত ফুৰি আহিলা?
তো এনেই সিদিনা ডিমলণ্ডতো গৈছিলোঁ ৰবা গা ধুবলৈ তাতে ফুৰি আহিলোঁ তাত কয়
অ', আচ্ছা-আচ্ছা-আচ্ছা-আচ্ছা ঠিকে আছে।
তুমি এনে কৰ'ৰবাত গলা নে নাই?
আহ মই গৈছোঁ ৰবা মই অলপতে এতিয়া বৰ্তমান যোৱা নাই। এই অলপ আগতে মই তোমাৰ অলপ হেৰিলৈকে গ'লোঁ। তোমাৰ অ, কি কয়? এ কাজিৰঙা ৰাষ্ট্ৰ উদ্যানখন চাবলৈ গ'লোঁ।
অ'।
উম, এ বহু বছৰ যোৱা নাছিলোঁ বোলোঁ এ বহুত ভাল লাগিলে। বহুত বছৰ যোৱা নাছিলোঁ তোমাৰ এ এতিয়া মানে গৈ পেলাই দেখিলোঁ তাতে মানে বহুত বস্তু মানে তোমাৰ তেওঁলোকে মানে উন্নতি কৰিছে আৰু আগতকে মানে বহুত ভাল হৈছে এতিয়া যাবলৈ।
অ'। তে ভালে তাতে আকৌ গলে ইয়াত জীৱ জন্তু বোৰো দেখি থাকিবলৈ ভাল লাগে ন?
অ', অ', ঠিক কথা কৈছা তুমি।
তুমি পিছে কি-কি দেখিলা?
আহ, মই তোমাৰ এ কি কয় তাতে যিহেতু এশিঙীয়া গঁড় বিখ্যাত এশিঙীয়া গঁড় টো দেখা পালোঁ আৰু তোমাৰ তাৰ লগতে তোমাৰ বিভিন্ন অ, বন্যপ্ৰাণী যেনে তোমাৰ এই হাত হাতী, হাতীটো বাৰু দেখিমেই দিয়া হাতীতে চাফাৰি কৰিলোঁ হাতী চাফাৰী কৰিলোঁ তাৰ লগতে এইবাৰ কিন্তু মই বাঘ দেখিলো দেই। বাঘটো দেখি মোৰ বৰ ভয় লাগিছিল কিন্তু মানে এই তোমাৰ মানে অলপ হিংস্ৰক টাইপৰ আছিলে বাঘটো মানে অলপ অলপ মানে হিং আছিলে বাঘটো মানে ত' মানে স অলপ মানে তাকে ভয় লাগিছিলে এবাৰ মানে মই তোমাৰ ভিডিঅ' এটা মানে চাইছিলোঁ আজিৰ পৰা বহু বছৰ আগত যত মানে তোমাৰ এনেক কাজিৰঙাত ফুৰিবলৈ পতকে মানে এনেকে পৰ্যটকৰ ওপৰত আৰু এই তোমাৰ বাঘে মানে আক্ৰমণ কৰিছিলে মানে একদম বাঘে জঁপিয়াই দিছিলে হাতীৰ ওপৰলৈকে মানে। ত' মানে সেই ভিডিঅ'টো মানে চাই পেলাই মোৰ মানে অলপ ভয় লাগিল মানে এইবাৰ মানে দেখিলোঁ যেতিয়া বাঘ ওচৰৰ পৰা কিন্তু পিছে বাঘ তো তেনেকে একো হেৰি কৰা নাই পিছত গুচি গ'ল বাৰু অ তাৰে বন বিভাগৰ লোকে মানে খেদাই দিলে বাৰু। বাকী এনেই তোমাৰ আগৰবাৰ যাওঁতে মই জিপচি চাফাৰী কৰিছিলোঁ। এইবাৰ তোমাৰ অলপ ৰবা হাতীত গ'ল ৰবা, হাতীত গৈ পেলাই মানে অলপ আ, ওচৰৰ পৰা মানে চালো সকলো জীৱ জন্তু বোৰ
হয় এইটো মানে কি হাতীত কৰিলে আৰু নিজৰে অভিজ্ঞতা হয় হাতীত উঠাতো বা ওচৰৰ পৰাই জীৱ জন্তুবোৰক চাব পাৰি জীপ চেপাৰীতটো ইমান এটা ভাল নালাগে ধৰা কাৰণ তাতো বেছি দূৰলৈকে মানে বেছি ওচৰলৈকে কিয় লৈ নাযায় ন?
সেইটোৱে কথা-সেইটোৱে কথা। জীপচি চাফাৰিত তোমাৰ সৌভাগ্য লাগিব তুমি যদি আহ কি কয় জন্তুবোৰ চাব বিচাৰা জীপছি তেতিয়া জন্তু বোৰে তোমাৰ ৰাস্তা পাৰ হয়। তেতিয়াহে তুমি জীপচি চাফাৰীত দেখিবা, কিন্তু হাতীয়ে কথাটো হ'ল তোমাৰ হাতীত চাফাৰীত কৰিলে মানে তোমাৰ এই হাতী মানে গোতেই তোমাৰ প তাৰে পথাৰ যি মানে জংঘল চংঘলে লৈ যায় মানে। ত মানে পথাৰ চথাৰ লৈ যায় তটো মানে বন্যপ্ৰাণী বোৰ চাবলৈ বেছি সুবিধা হয় হাতীদি
হয় তাকেই মানে ময়ো এইটোয়ে মানে মইতো এনেকুৱা যাই পোৱা নাই ৰবা আছে কাজিৰঙাত নাই ময়ো এনেকে ফটো বা ভিডিঅ' বোৰে দেখিছো দেখি পিনে ভাল লাগে যাব এতিয়াই মানে গৰম বন্ধতে যাম বুলি ভাবিছোঁ আৰু তোমাৰ কথা শুনি ভাল লাগিলে যিহেতু।
অ নিশ্চয় নিশ্চয় আহ তাত যাব লাগে তাতে তুমিতো শুনিছা চাগে কাজিৰঙাত বহুতো বি দেশ বিদেশৰ পৰ্যটক আহে তোমাৰ অসমৰ বাহিৰৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে তাৰপৰি মানে বিদেশৰ যিসকল লোক তেওঁলোকেও আনকি কাজিৰঙাত চাব আহে যিহেতু কাজিৰঙা মানে এশিঙীয়া গৰুৰ বাবে তোমাৰ বিশ্ববিখ্যাত।
হয় হয় তাকে তুমি দেখিলা নে নাই পিছে এশিঙীয়া গড়
মই তোমাৰ এবাৰ হিচাপ কৰি আহিছো কেইটা দেখিছোঁ মই এবাৰ তোমাৰ আহ সৰ্বমুঠ নটা গড় দেখিবলৈ সক্ষম হলো দিয়া।
অ অৱশ্যে ভালে শুনিলো ভাল লাগিলে দেই শুনি এইটো কথা যে তুমি দেখিলা। মানে যি কাৰণ মানে কাজিৰঙাত যোৱা কাৰণে এইটো যে এশিঙীয়া গড় চাবলৈ যোৱা ন
ঠিক কথা কৈছা কাজিৰঙাত আমি বিশেষকে এশিঙীয়া গড়তো চাব যাওঁ লগতে অলপ মানে তোমাৰ বস্তুটো ভাল লাগিল কি তাতে যি প্ৰাকৃতিক সৌন্দৰ্য মানে তোমাৰ গছ গছনি তাৰপৰিমানে তাতে তোমাৰ এ এ অলপ মানে তোমাৰ নদী টাইপৰ মানে আছিলে এটা জিল টাইপৰ বস্তু আছিল সেইখিনিও ভাল লাগিলে সেই সেইখিনি মানে ত' মানে আৰু চৰাই চিৰিকট বহুত আছে মানে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে তাতে ত' মানে সেইবোৰে মানে চাই পেলাই মানে বিৰাট ভাল লাগিলে মোৰ মানে অলপ মানে শান্তি পালো যিহেতু মানে বহুত ব্যস্ততাৰ মাজত আছো ন।
হয় মইয়ো এনেকৈ কাজিৰঙাত যাই পোৱা নাই কিন্তু মই এনেই ইয়াৰ চিৰিয়াখানাতে গৈছিলো আমাৰ ইয়াৰে ওচ ওচৰতে তাতে যাই পিনে দেখিলো এয়া বাঘ দেখিলো তাত সিংহ দেখিলো দেখিয়ে এইবোৰ ভয় ভয় লাগে ন যেতিয়া মানে ওচৰৰ পৰা দেখো মই জিৰাফো দেখিলে জিৰাফ হৰি তেনেকুৱা বহুত ধৰণৰ জীৱ জন্তু দেখিলো
হয় হয় হয় পিছে চিৰিয়াখানাত কিন্তু য'ত মই ভাবো এই কাজিৰঙাত যিবোৰ জন্তু থাকে এইবোৰকো আমি সংৰক্ষণ কৰি ৰাখিছো কিন্তু কাজিৰঙাৰ জন্তুৰ মানে এটা স্বাধীনতা আছে মানে ধৰা কাজিৰঙা যি যিবোৰ জন্তু থাকে সিহঁতে বহুত ডাঙৰ যিহেতু এলেকা পায় সিহঁতে তেওঁলোকে মানে সিহঁতে নিজৰ মন মনৰ মতে সিহঁতে বিচৰণ কৰিব পাৰে চাৰিওফালে কিন্তু যিবোৰ চিৰিয়াখানাত থাকে সেইবোৰ মানে জীৱ জন্তুৱে তোমাৰ নিজৰ মনৰ মতে তোমাৰ আহ ক'তো যাব নোৱাৰে যিহেতু তেওঁলোকক বন্ধ কৰি ৰখা হয় পিঞ্জাৰাত তো' তেওঁলোকক সময়মতে খানা দিয়া হয় মই ভাবো তেওঁলোকে কাল ক্ৰমত মানে তেওঁলোকে আহ এ এই যিবোৰ চিৰিয়াখানাত থকা জীৱ বোৰে মানে সিহঁতে মানে তোমাৰ এলেহুৱা হয় যে আৰু মানে তেওঁলোক, চিকাৰ কৰা যিটো ক্ষমতা সিঁহতে হেৰাই পেলাই।
অহ সেইটো হয়য়ে আৰু মানে ময়ো এতিয়া ভাবো ইহঁত জীৱ জন্তুবোৰ এনেকুৱাকৈ ভালকৈ ৰাখিলে ভাল আৰু মানে এনেকুৱা যদি এয়া যেনেকৈ জংঘলৰ হয়। বৰণ বনৰীয়া হাতীবোৰ আছে সেইবোৰকে ওলাই অহা দেখো। পথাৰতে হওঁক বা মানুহ ঘৰত তেতিয়া মানুহ বোৰে কিয়। তো গুলিয়াই বা মাৰে খেদে এ জুই লৈয়ে খেদে সেইবোৰ কৰি মানে জীৱ জন্তুবোৰ ভয় খায় তাৰ ফলত সিহঁতক আৰু আক্ৰমণ কৰিব চেষ্টা কৰে তাৰ ফলত সিহঁতক মাৰিয়ে পেলাই ধৰা। মই ভাবো যে এনেকুৱা সিহঁক মানে থৈ দিয়াতোৱে ভাল প পিঞ্জিৰাত, থৈ দিয়াতোৱে ভাল কাৰণ সিহঁতৰ মানে বাহিৰৰ ওলাই দিলে যিহেতু মানুহবোৰেটো মাৰিয়ে পেলাই ন।
হয় হয় ঠিক কথা কৈছা মই ভাবো বিশেষকৈ যিবোৰ মানে। প্ৰজাতিৰ বিলুপ্ত প্ৰথাত আছে ন যিবোৰ মানে একদম বিলুপ্তিৰ প্ৰথাত সেইবোৰক আমি। জংঘলত এৰি দিয়াটো ভাল নহয় সেইবোৰক আমি পিঞ্জৰাতে থব লাগে মানে তোমাৰ। ধৰা এই যিবোৰ মানে তোমাৰ চিৰিয়াখানা, খানা আছে এইবোৰতে থ'ব লাগে কাৰণ বিৰক্তিৰ পথত যিবোৰ জীৱ আছে সেইবোৰ পথত যিবোৰ। যদি আমি জংঘলত এৰি দিওঁ ত হয়তো তেওঁলোকক কোনোবা আহ কোনোবা অন্য জীৱই মানে। চিকাৰ কৰি খাই শেষ কৰি দিব পাৰে প্ৰজাতিটো এনেই প্ৰজাতিটো। বিৰক্তিৰ পথত আছে তাতে যদি আৰু বেলেগ কিবা প্ৰজাতিয়ে চিকাৰ কৰি শেষ, গোটেই মানে তো প্ৰজাতিৰ মানে। শেষ কৰি পেলাই মানে চিন চাপ নাইকিয়া কৰিব দিব পাৰে সেইকাৰণে মানে আমি। আহ যিখিনি মানে বিলুপ্তিৰ জীৱ সেইখিনি মানে আমি তাতে থব লাগে তোমাৰ চিৰিয়াখানাত থব লাগে।
অ তাকে আৰু পাচ। যেনে তুমি এতিয়া আৰু বেলেগ ক'বাত তেনে ফুৰিব যাম বুলি ভাবিছা নাই গৰমৰ বন্ধত।
বেলেগ বৰ্তমানলৈকে, ভাবা নাই কিন্তু মই ভাবিছো অলপ মানে তোমাৰ এই, অহ গাঁৱৰ পৰাই অলপ যাম নেকি বুলি ভাবিছো গাঁৱত মানে বহুত দিন হ'ল আজি, তোমাৰ প্ৰায় এবছৰ মানেই হব গাঁৱত মানে যোৱাই নাই মই ভাবিছো। গাঁৱৰ যি মানে মনোমোহা পৰিৱেশ আৰু যি প্ৰাকৃতিক মানে তোমাৰ। সৌন্দৰ্য্য সেয়া উপভোগ কৰিবলৈ এবাৰ যাম নেকি মানে তাকে ভাবি আছো যিহেতু, চহৰৰ গোটেই কোলাশল আৰু মানে, যান যন যন মানে যান যন্ত্ৰৰ যি মানে তোমাৰ আহ, হাইসুলাহ আৰু প্ৰদূষনিয়তো পৰা মানে অলপ দূৰত অলপ কেইদিন মানৰ কাৰণে যাম বুলি ভাবিছো মানে।
হয় হয় যাবা কাৰণ গাঁৱত গ'লেতো। নিজৰে মানে একদম এটা মনটো পাতল হৈ পৰিব তাৰে যোনবোৰ। বতাহ ধৰা বা মা ককা আইতাহতকে লগ পোৱা। সেইবোৰ ভাল লাগিব ন গাঁৱত গলে আমাৰ ইয়াতো তুমি যেনিকা কলা বহুত হাই হোল্লা বা এইয়া। তুমি অনবতে গাড়ী মটৰৰ চাউণ্ড শব্দবোৰে শুনি থাকিব পাবা। গাঁৱত এতিয়া ভাল যে তুমি চৰাই চিৰিকুটিৰ ৰাতিপুৱা উঠিয়ে চৰাই চিৰিকুটিৰ শুনিব পাবা মাতবোৰ আমাৰ ইয়াতে কি গাড়ী মটৰ উঠি কেনে তুমি ধৰা গাড়ী মটৰৰ, শব্দ শুনিব পাবা। সেয়াই আৰু যিমান পাৰা মানে মানে বহুত ঠাইত ফুৰিব লাগে আৰু মই ভাবো দেই।
অ একদম সঁচা কথা আৰু তুমি চাবাচোন। অ মানে গাওঁ অঞ্চল বিলাকত গ'লে তুমি চাবা। তাতে মানে কিবা এটা বিশেষ শান্তি থাকে মানে যিটো চহৰত পোৱা নাযায় তেনেকে। আৰু কিবা এটা তোমাৰ কাৰোবাৰ ঘৰে চৰে মানে তোমাৰ যদি কিবা সকাম থাকে বা পূজা পূজা চূজা থাকে টো তাতো মানে আমাক নিমন্ত্ৰণ কৰে। কিন্তু সেইটো বস্তু চহৰত খুব কম। তুমি এতিয়া চহৰত চাবা তুমি মই যদি গুৱাহাটী মহানগৰীৰ কথাই কওঁ তাতে তুমি চাবা। যে এই ওচৰ চুবুৰীয়া মানুহে ওচৰ চুবুৰীয়া মানুহক চিনি নাপায় ধৰা। সিহঁতে কিন্তু তুমাৰ আছে বহুত বছৰৰ পৰা তুমাৰ পঁচিশ ত্ৰিশ বছৰৰ পৰাই তেওঁলোকে বাস কৰে কিন্তু, এই দুই দুটা ঘৰ এৰি পেলাই কাৰ ঘৰ তেওঁলোকে কিন্তু সেইটো নাজানে কিন্তু গাঁৱত সেইটো বস্তু নহয় গাঁৱত তুমি চাবা যে এটা মানুহে কিমান দূৰ দূৰ দূৰৱৰ্তী গাওঁ অঞ্চলৰ লোককো চিনি পায়। তেওঁলোকৰ গোটেই পৰিয়ালৰ কথা জানে। গতিকে সেইটো বস্তু মানে চহৰত মানে নাই। চহৰত মানে থাকিলে অকল শৰীয়াকে থাকিব লাগে সেনেকুৱাকে একাষৰীয়াকে থাকিব লাগে। কিন্তু গাঁৱত সকলোৱে মিলি জুলি সমাজত ভাগ কৰে।
হয় হয় মই সেইটোৱে তাকে ভাবোঁ গাঁৱৰ মানে গাঁৱৰ মানুহ মানুহবোৰে একদম যোনবোৰ মানুহৰ লগত মিলা প্ৰিতি কৰি থাকে আৰু। চহৰৰ পৰা ইমান সেনেকৈ নাথাকে আৰু মিলা প্ৰিতি কৰি। উম।
তাকে তাকে, দিয়া ত আজি কথা পাতি ভাল লাগিল অহ অহ দিয়া অঁ অঁ। অঁ দিয়া দিয়া।
উম।